হেল্লো'
অ দাদা নমস্কাৰ।
উম নমস্কাৰ
কি কৰিছা?
মই এনেই‌ গেম খেলি আছো কোৱা তুমি?
অ মইয়ো তোমাৰ এনে ৰাতি বাইকটো নাই তাকে বাহিৰলৈ ওলাই আহিছিলো।
অ ভাত চাত খালা?
ভাত চাত খালো বাৰু তুমি খালা নাই?
খালো খালো।
অ পিছে কি কোৱা এতিয়া কিবা কৰি আছা নে কাম বন?
কাম বন মানে কি পোৱা আই টি আই পঢ়ি আছো আও কাম বন তেনেকে কৰা নাই।
আই টি আই কি কৰি আছা?
আই টি আই তোমাৰ ৱায়াৰমেন
অ ৱায়ৰমেন ন অ এতিয়া শুনা না মই তোমাক কথা এটা কওঁ মানে মোৰ মানে তোমাৰ ঘৰ এখন মানে বনাইছিলো হে মানে তোমাৰ আৰ চি চি মানে তোমাৰ তাত মানে মুঠ সাতটা ৰুম আছে।
উম।
তাৰপিছত তাত আ ৱায়ৰিংটো মানে তুমি এনে কৰি আছাহে ন তুমিতো এনেই কেতিয়াও ৱাইৰিং কৰা নে মা
তেনেকে কৰা নাই প্ৰেক্টিকেলতে কৰাবাৰি।
অ এনেই তুমি কৰা নাই ন?
উম।
মোৰ মানে এনেকুৱা মানুহ লাগিছিলে ঘৰৰতো ৱাৰিং কৰিব পৰা। তোমাৰ চিনাকি আছে নেকি কোনোবা?
আছে আছে ঐ এনেই মোৰ নামটো কি পল পল বুলি ভাবিছানে?
অ।
অঁ অঁ।
অঁ তাৰপিছত এতিয়া সেইয়াই যদি আছে তেতিয়াাহলে তুমি মোকো মানে কব পাৰিবা নেকি সুধি পেলাই যে কেতিয়ালে পাৰিব কি কথা মানে মোক জল্দিয়ে লাগিছিল কামটো।
আছে আছে মোৰ খুৰাহঁতে কৰে বাৰু।
অ তেতিয়াহ'লে তুমি মোক জনাবা ন?
উম জনাম দিয়া। খুৰালে ফ্ৰী থাকিলে কৈ দিম।
অ ফ্ৰী থাকিলে বাৰু কবা ঠিকে আছে। বাকী তুমি গেম - চেম খেলা মানে কি এনেকুৱা পইচা - চইচা পোৱা গেম নেকি নে নেকি?
নহয় - নহয় ফ্ৰী ফায়াৰ খেলি আছোঁ এনেই খেলোঁ তেনেকুৱা গেমো। চপোৱাে গেমো খেলো ওম।
অ অ ঠিকে আছে তেনেহ'লে বাৰু। বাকী তুমিৰ আই টি আইৰ কিহত অহা যোৱা কৰা?
মইনো বাইকত।
বাইকত ন?
বাইকতে আহা যোৱা কৰ? উম।
অ অ অ ঐ এতিয়া শুনা না তুমি বাইক আছে তোমাৰ বাৰু সটো জানিবা মই মানে তোমাৰ বাইক এখন ল'ম বুলি ভাবি আছিলো? হা এনেকে ধৰ অকমান বেছি মাইলেজটো মানে মাইলেজটো ধুনীয়া দিয়ক আৰু আৰু ধৰ ভাল আৰু যাব কৰিব ক'ৰবাত ধৰ লং জাৰ্ণি কৰিবলৈ বেষ্ট তেনেকুৱা বাইক কি আছেনো?
চি ভি ৱান টুৱেটি ফাইভ ল'ব পাৰা এক্সট্ৰিম ওৱান টুৱেটি ফাইভ ল'ব পাৰা?
পা সেইবোৰ ভাল ন আৰু শোন অ নহয় - নহয় লং জাৰ্ণিৰ কাৰণে ভাল জানো?
লং জাৰ্ণি কাৰণে ভাল হয়, কমফৰ্টেবল পাবা।
অঁ মানে তোমাৰ মোৰ বাজেটটো ইমান নাছিলে মানে অলপ কমতে হোৱা হয়।
উম কমতে হ'ব এয়া এপ্ৰক্স ওৱান লেখ পৰেগৈ।
ওৱান লেক্স পৰেগৈ ন?
ওম।
অ তেতিয়াহ'লে ঠিকে আছে বাৰু, মই মানে তোমাৰ আৰু এখন ভাবি থৈছিলো কি জানা? অকমান দেখিও ভাল লাগে আৰ ওৱান ফাইভ যে।
অ অ বিহ পৰা।
অ সেইখন ভা বেয়া হ'ব নেকি ব্লু কালাৰখন?
বেয়া নহয় ভালেই লুকচটো আছে, কমফৰ্টেবল নহয় খালী বাইকখন দেই।
কমফৰ্টেবল নহয় ন?
অঁ লং ডিচষ্টেঞ্চৰ কাৰণে নহয় কাৰণ কি তুমি কুজা হৈ চলাব লাগিব ন?
অ অ।
হেনে কম্ফৰ্টেবল নহয় বাইক।
অ এনেই মানে এনেকুৱা তোমাৰ বুলেট চুলেট ধৰ জি টি চিটিত এনেকুৱা টাইপৰ থকা হয় ধ হেণ্ডেল ডাঙৰ ধৰ ধুনীয়া ষ্ট্ৰেট হৈ তেতিয়াতো লং জাৰ্ণি কৰিব ভাল আৰু
জিটিও ইমান ভাল নহয় তোমাৰ বুলেট ক্লাছিক এইবিলাকেই ভাল
অঁ অঁ ন জিটিখন টো তেল বহুত খাব আৰু মই তোমাৰ হিমালয়ান তোমাৰ চাইছিলো
ওম
এ ফ'ৰ ফিফটিখন যে
উম উম
বা গ জা সেইখন মই চাইছিলো তাকে তোমাৰ মানে ভালেই লাগিলে খালি অকমান বাজেটটো বেছি মানে
ফ'ৰ ফিফটিখনৰ জেগাত তুমি 'ফৰ হুইলাৰ এখন লোৱাছ ছেকেণ্ড হেণ্ড জি টুৱেণ্টি মডেল সেইটোহে ভাল।
সেইটো ভাল ন,
ওম ফ ফিফটিটো লৈ কি কৰিবা ন ফ ফিফটি লুকচো নাই মাইলেজো নাই হ'লেও ইমান ভাল নালাগে।
সিখনৰ মাইলেজ চাইলেজ পাম ন
মাইলেজ অলমান পাবা লুক্চ পাবা ৰ পাবা
অ
জিলটোও ভাল
অঁ তেতিয়া হ'লে সেইখনেই লৈ লওঁ ন।
অঁ সেইখনে ল খালি ছেকেণ্ড হেড চাব লাগিব, তুমি
তুমি চাবাচোন বাৰু কোনোবা যদি পোৱা মোক কবা।
ওম মই জনাম বাৰু
অ তুমি মোক জনাবা আৰু এনে তুমি যে আৰু কি কি বাইক আছে বাৰু
কি মানে?
হে
মানে?
মানে তুমি জনাত আৰু এনেকুৱা ভাল বাইক কি কি আছে?
তেনেকুৱা তুমি এফজেতো ল'ব পাৰা য়ামাহা এফ জেত বাইকখন যে
ভাল ন!
ওহ সেইখনো ভাল বাইক।
উম। তেতিয়াহ'লে সেইখনেই তোমাৰ এইটো কি বুলি কয় লওঁ নেকি, মানে মোক ভাল এখন লাগি যায়।
উম এফজেট ল'ব পাৰা নহবা তুমি গৰিলা ফ'ৰ ফিফটি ল'ব পাৰা।
অঁ।
হান্তাও ল'ব পাৰ তো হান্তাও ভাল আছে পিকাব চিকাবও ভাল।
উম, স বাৰ হয় আৰু মানে মোৰ কি হয় জানা মানে পইচাটো মানে মোৰ ঘৰতে তোমাৰ ছাগলী ফাৰ্ম এখন আছিলে।
উম,
মই মানে ছাগলী ফাৰ্মৰ পৰাই যিখিনি উপাৰ্জন কৰো তাৰ পৰাই মানে মোক গোটাই পেলাই কিনিম বুলি ভাবিছোঁ ধৰক, উ দেউতাই মোৰ চাকৰি কৰে, বাৰু সেইটো পাপাৰ হেৰিতে মানে দেউতাৰ তোমাৰ খিনি বনালে তেতিয়া মানে মোক। তপ পৰা মই বাইকখন ল'ম ভাবিছিলো, তাকে এতিয়া তুমি এতিয়া চাই কৰি ক'বা আৰু ন।
উম, মই পালে কম দিয়া। টেনচন নলবা।
তাকে, মোৰ মানে তোমাৰ এই আজি হেৰি, ভিজি দিলোঁ অকণমান।
উম।
এ টাউনৰ পিনে গৈছিলো এই, ছাগলী এনেকুৱা দানা কিবা আনিবলে।
অঁ।
অঁ তাকে এইটো কি বুলি কয় কিবা মানে গাটো ব জ্বৰ জ্বৰ লাগি আছে।
অঁ অঁ।
সেয়া তাকে এতিয়া উম অকণ মেডিচিন উম লানোগে।
মই বেছি নালাগো।
অ মেডিচিন আনোগে, আকৌ টাউনে যাব লাগিব বাৰু কিবা ভাল লগা নাই মানে।
দলো, ছিক্স ফিফ্টি লৈ আহিবা।
হ হা?
দলো ছিক্স ফিফটি, একেবাৰতে বেমাৰ ভাল হৈ যাব উম।
তাৰপিছত মানে অকণ চৰ্দি টাইপৰ লাগিছে।
উম।
সেইটোৱে। বাকী উম কোৱা খবৰ খাতি?
খবৰ -খাতি ঠিক ঠাক?
হা?
খবৰ খাতি ঠিক ঠাক যেন তেন। এ ওম, এ, আই টি আই পৰীক্ষাই দিলো জীৱনত প উম প্ৰথমবাৰ আঠ ঘণ্টা পৰীক্ষা দিছোঁ।
কি কোৱা আঠ ঘণ্টা হৈছে নে?
উম, আঠ ঘন্টা আকৌ পিছৰ দিনাখন প্ৰেক্টিকেল, ভাইবা
হ। তেতিয়া হ'লে ঠিকে ভাইভা কেনেকুৱা হ'ল?
ভাইভাটো ভালে হৈছে, বেয়া যোৱা নাই।
অ।
তুমি কি পঢ়ি আছা এতিয়া?
মই তোমাৰ এতিয়া ডিগ্ৰী কৰি আছো বাৰু। হা হা মই তোমাৰ থাৰ্ড ছেম।
থাৰ্ড ছেমৰ ন?
উম।
কি কি কি চাবজেটৰ মেজৰ ল'লা?
কোনে মই পলিটিকেল ছাইন্স আৰু তোমাৰ জগ্ৰাফী।
অ জ'গ্ৰাফি মাইনৰ নে মেজৰ?
আ তে মই মেজৰ লৈছো। অ বাকীখিনি মাইনৰ বাৰু।
জ'গ্ৰাফী মেজৰ লৈছা কিন্তু মেজৰ ল'লে তুমি বহুত পঢ়িব লাগিব নহয় জগ্ৰাফী।
অ সেইটো হয় বাৰু।
জ'গ্ৰাফী কাৰণে কি বহুত দৌৰা দৌৰি কৰিব লাগে।
অঁ। মই এতিয়া পঢ়িবটো লাগিবই চব বস্তুৱে খালি ইয়াত মেজৰলৈ ললে বেছি পঢ়িব লাগে আৰু।
উম। সেইটোৱে, এইটো মানে তোমাৰ কি জানা
উম।
ফিল্ড এক্সপেৰিয়ঞ্চটো তুমি বেছি কৰিব লাগিব জঅ'গ্ৰাফীত।
উম।
এনেই নৰ্মেল ছাবজেক্টত ফিলিক্স পেঞ্চ কৰিব নালাগে।
উম। সেইটো হয় বাৰু।
উম।
কে বাকী তোমাৰ ঘৰত ভাল চব?
মোৰ চবৰে ভাল। তোমাৰ?
মোৰো ভালে আৰু দিয়া। তোমাৰ ভাইটি নে ভণ্টি এজনী আছিল ন?
অ ভ ভণ্টি অ তাই ভালেই খবৰ।
ভালে ন কি পঢ়ি আছে ভণ্টিয়ে?
তাই বা ক্লাছ ফো'ৰত।
ক্লাছ অ মোৰ ভাইটিয়ে এবাৰ ক্লাছ ছিক্সত।
ক্লাছ ছিক্সত ন?
অ ক্লাছ ছিক্স।
ঠিকে আছে। পঢ়া শুনা কেনেকুৱা সি?
তাৰ পঢ়া শুনা ঠিকেই আছে বাৰু।
উম।
অ। অ বাকী শুনা নাই। আমি হয় এনেকৈ লগ চক বাৰু পাই থাকোঁ। অ কিন্তু মানে ক'ৰবালে এনেকে যাব লাগিছিল নেকি ওলাই লং জাং এটাত। মানে অকণমান পাহাৰ চাইডে।
পাৰি অ।
এ তুমি পোৱালি মিলোৱা সেইটো কি বুলি কয় অকণ ওলাই যাওঁ।
ট্ৰিপ মাৰিবা নে কি?
হা।
ট্টিপ মাৰিবা।
অ এইটো কি বুলি কয় ট্ৰিপ তোমাৰ হয়, চলো নাযাও বাৰ দুয়লে যাম তোমা। তুমি কাৰবাক লৈ লোৱা মূৰ ধৰ বাইকখন কিনি ললে ম ধৰ মিলাও পোৱালি। এনেকৈ যাব পাৰিতো, যাওঁতে যাম ন?
যাব পাৰি অ।
অ তেতিয়াহলে এ কথাটো তুমি পাতি চোৱা। ধৰ যদি দুটাকে যাওঁ তেতিয়াহ'লে এটাই ধৰ তোমাৰ ইয়াৰ পৰা ধৰ যদি যাওঁ টাৱাং চাৱাং তেতিয়া ধৰ। কিমান তেল পৰিব বাইকত ধৰ মাইলেজ ভালেই দিয়ে সে ধৰা কাৰণ এনেকুৱা লৈ যোৱা তেতিয়াহ'লে ধৰ ত্ৰিশ বা ত্ৰিশ পঁচিশ কা ত্ৰিশৰ ভিতৰতো পাইয়ে যাবা ন।
কি?
আ মাইলেছ।
মাইলেজ যদি মোৰখনও মোৰ হান্তাৰ আছে ন।
অ তোমাৰখনো কিমান দিব?
মোৰখনে চল্লিছ। পঞ্চল্লিছ দিব পাৰে আৰু তোমাৰ যদি লোৱা আৰু য ছাৰ্ভিচিং প্ৰথমতে তোমাৰতো নাযাব ন লং। ৰানিং মাৰোতে, তেতিয়াহ'লে তোমাৰ অলপমান কম দিব প্ৰথমতে।
তেওঁ কিমান মান?
উম পঁচিশ ত্ৰিশ মান।
অ সেটোয় সেইটো আৰু বহুত মানে তাৰপিছত তেনেকুৱা এনেকে যাব পাৰিলে মানে ধৰ যদি তেনেকে দিয়ে, দুই হেজাৰ টকাও যদি তেল পোৱে হা। আমি যদি এজনে চাৰি হাজাৰকে নিওঁ হা তেতিয়াহ'লে মোৰ পৰা এক হেজাৰ তাৰ পৰা এক হেজাৰ দি পেলাই বাইকত তেল ভৰালো বাকী তিনি হাজাৰতো থাকিলেই। তেনেকে ধৰক খোৱা বোৱা কৰি লৈ অ' হোমষ্টে ধৰ দুইটাই মিলাই কৰি থাকিলো, তেনেকে কৰি পেলাই মানে ডাবল হৈ পাই গলে মানে সহজতে হৈ যায় পইচাটোও কম হয় হয় নে নাই?
পইচাটো কমাতে হ'ব, দুইটাই কমট্ৰী কৰি ল'লেই হ'ল।
উম, সেইটোৱে ভালকৈ ভাগটো কৰি দিলে তাকে এতিয়া মানে তোমাৰ কথাখিনি তুমি পাতা ময় মানে পোৱালিখিনি মিলাও।
উম, উম।
পোৱালিখিনি মিলাই লৈ পেলাই তোমাৰ জনাবা তুমি মোক কেতিয়ালে কি পৰা কি মেলা?
অ' অ' পাৰি।
অ' পাৰি, বাকী তোমাৰ এনেই তোমাৰ জাগাটো টাৱাং চাইডে যাওঁ নে, মেঘালয় চাইডে যাওঁ তাৰ মেঘালয় চাইডে গ'লে ভাল মানে টাৱাং চাইডে গ'লে ভাল হ'ব কোৱাচোন?
টাৱাংৰ ফালে যাওঁ নেকি তাৰ সেইফালে ঠাণ্ডা হোৱা বতৰৰ ভিউটোও ভাল পাম ন'?
অ' ভীও ভাল পাওঁ ন তেতিয়াহ'লে ঠিক আছে টাৱাংৰ পিনে যাওঁ।
উম, টাৱাংৰফালে যোৱাটো ভাল হ'ব।
টাৱাঙৰ পিনে যাম ধুনীয়াকৈ।
অঁ।
বাকী এনেকুৱাতো হেৰি নাই, বাকী শুনা নাই মানে এতিয়া মোৰ মানে ওচৰতে লগৰে হয় ছোৱালী মানে জাম কৈছে। এ, তাকে ছোৱালী মানুহ নিয়াতো ভাল নহ'ব ন?
নাই এনেকে ৰিক্সত নিব নোৱাৰা নহয় ছোৱালী।
অ তেতিয়াহ'লে আমি লৰাখিনিয়ে যাম আৰু ন?
উম উম।
বিন্দাচ যাব পাৰি মি
ল'ৰা ল'ৰা গ'লে টেনশ্যন নাথাকে কিন্তু ছোৱালী গোলে টেনশ্যন এটা থাকে ন'!
সেইটো হয় বাৰু ঘৰৰ প্ৰব্লেম থাকে। সেই ছোৱা এজনী এজনী যোৱা মানে বহুত ৰিক্স হৈ যায় আমি ধৰক মাটি এ ভালিও শুই থাকিব পাৰিম কিন্তু সিহঁত নোৱাৰিব না?
অ অ।
সেইটোৱে তাকে বাকী হ'ব দিয়া ন মই যাওঁ এপিনে মই পিছত কথা পাতিম।
অ -অ হ'ব।